কি কৰিছ?
এই জিমৰ পৰা আহি পাইছোঁহি বিচনাত উঠিছোঁ। অ' জিম গৈ আছোঁ, আজি বেছি দিন হোৱা নাই দুই, তিনি সপ্তাহ মান হৈছে।
কেনেকুৱা পাইছা গৈ পেলাই?
অ' এই প্ৰথম কেইদিন অকমান গা চা বোৰ বিষাইছিলে, এতিয়া ভাল হৈছে।
অ' জিমৰ মাজতে মইয়ো ল'ম বুলি ভাবিছিলোঁ নহয়।
অ' এ মোৰ ভাগৰ পেটতো বৰকে ওলাই গৈছিলে, সেইটো কাৰণে বোলোঁ।
অ' জিমত গ'লে মানে এনেও ফিটনেছটো আহি যায় ন।
অ' অলপ তোৰ স্বাস্থ্যটো ভাললে আহে আৰু।
অ' অ' কি কাৰ এক্সাৰচাইজ কোনে দিয়ে?
মই আজি কাৰ্ডিঅ'হে কৰিছোঁ, তোৰ এনেকে স্পিং কৰিলোঁ, জঁপিয়ালো মানে ট্ৰেইনাৰ জনে শিকাই দিছে।
অ'হ
সেইবোৰ কৰিছোঁ আৰু। মানে ভাগৰ লাগি যায় গোটেই ভৰি আঁঠু-চাঠু চব বিষ গাঁঠিবোৰ।
অ' অ' অ' মই দেখিছিলোঁ মানে বেলেগে কৰা চাবলৈ গৈছিলোঁ আৰু।
অ' এ প্ৰথম কেইদিন অলপ কষ্ট পামেই বুলি কৈছে।
অ'
তাৰ পিছতে এমাহ মানৰ পিছৰ পৰা মানে এ গাটোৱে মানে সেইবোৰ সহিব পৰা হৈ যাব আৰু।
তাকে-তাকে ওচৰৰে জিমনে নে আঁতৰ ক'ৰবাত?
বেছি আঁতৰত নহয়, তথাপিও অকমান যাব লাগে।
অ' অ' বাকী খবৰ এনেই ভালে আছে?
এনেই ভালে আছে। তোৰ ভাগৰ?
মোৰ ভাগৰ মানে এই চকু, মাথা বিষ পোৰা।
অ' কি হৈছে?
চকু বিষ, মাথা বিষ, চকুৰ পৰা পানী ওলাই আছে।
অ'
মোবাইলটো মানে ভালকে চাবই পৰা নাই, সেইকাৰণে শুই আছিলোঁ বাৰু অলপ আগত।
অ' চৰ্দি লাগিছে চাগে?
জানোঁ পাই এইটো গৰমত মানে ইমান গৰম বাহিৰে ওলাবই নোৱাৰি। তাৰ ভিতৰত মানে ফেন লৈ দিওঁ পুৰা।
উম'
হ'বও পাৰে আৰু আকৌ আজিৰ দিনত নামঘৰত এটা অনুষ্ঠান আছিলে।
অ'
সেইটো কথা। তহঁতৰ সেই নামঘৰ বৰসবাহ পাতিলে নে কি?
আমাৰ বৰসবাহ হৈ গ'ল, ভাওনা এভাগো আছিলে।
অ' ভাওনা আছিলে।
উম'
অ' আমাৰ আকৌ আজি বৰসবাহ পাতিছেহে।
অ ভাওনা আছিল নে?
নাই নাই আমাৰ মানে সেই নামঘৰ নতুনকে বনাই আছে যে,
অ সম্পূৰ্ণ হোৱা নাই ন।
নাই নাই সম্পূৰ্ণ হোৱাগে নাই এইটো দুই, দুই তিনি বছৰ মানৰ পৰা নামঘৰত এনেকুৱা অনুষ্ঠান মানে পতাই নাছিলে।
অ,
তাৰপা আকৌ গাঁৱতে নামঘৰ ভাগ যদি থাকে, তেনেকুৱা অনুষ্ঠানবোৰ নেপাতিলে বেয়া লাগে দেচোন।
হয় বাৰু দেই মানে আৰুতো, গাও খনৰ সমূহীয়াকে অনুষ্ঠান এটা লাগেই আৰু বৰসবাহটোতো আৰু।
সেইটোৱে আজি মানে গোটেই ৰাইজ খিনিয়ে মানে পাতিলে।
উম,
বৰসবাহ আগতে বৰসবাহ বহুত ডাঙৰ ধেৰ মানুহ হয়। কিন্তু আজি মানে, যিহেতু মানে বেলেগ গাঁৱৰ মানুহক মতা নাই মানে।
অ অকল নিজৰ গাওঁখনৰ ন।
অকল নিজৰ গাওঁখনৰ গোটেই মানুহখিনি আহিছে, তোৰ প্ৰথমতে নাম প্ৰসংগ হ'ল। তাৰপিছত থিয় নাম হ'ল।
উম।
তাৰ পাছত আকৌ গাৱৰ গায়ন বায়ন হল, এতিয়াতো হেই এটা আছে বাও অনুষ্ঠান এটা আছে এইটো দিহা নামৰ।
অ,
মাইকী মানুহ গাই গাঁৱৰ মানুহে মইকী মানুহ আমাৰ বহুত দিহানাম মানুহ ধেই আছে মানে।
অ
এই গাৱৰ মাইকী মানুহ খিনিয়ে কৰিব আকৌ, বেলেগৰ পৰা কোনোবা মাতিছে, বুলি যদিও গম নাপাওঁ আৰু।
নাযাও নেকি?
গায়ে ভাল নহয়, যাম বুলি ভাবিছিলো।
উম।
মাথা বিষাই থাকিলে মানে সিফালে আকৌ দিগদাৰ।
উম তাতে ৰাতি টোপনি খটি সেইফালে আতিছে।
সেইটোৱেই।
এনেই আৰম্ভ হল নাই অনুষ্ঠান?
জানোৱা মই খবৰ কৰা নাই। তই আৰম্ভ এতিয়া, হ'ব হৈছে বাৰু তাতে আকৌ ভাত পানীও খুৱাব।
অ মাহী গৈছে নেকি?
নাই নাই যোৱা নাই চবৰে গা বেয়া, সেই দিনৰ অনুষ্ঠানলৈ গৈ পেলাই।
অ,
আজি মানে গাঁওৰ আমি কেইটামান ল'ৰাই বজাৰ চজাৰ কৰি আনি থৈছিলো বস্তুখিনি,
অহ অহ।
ভাতৰ কাৰণে কিন্তু কাৰো মানে যাবলৈ মন নাই হে গা বেয়া।
অ অঁ এই বতৰটো কাৰণে হয় অ এনেকুৱা।
সেইটোৱেই।
ৰ'দ দিয়ে আকৌ ঘপককে বৰষুণ দিয়ে।
তাকে পতকে বতৰটো পৰিৱৰ্তন হৈ যায়তো।
অ', সেই কাৰণে মানেটো গাটো কিবা হয় কেলেং-মেলেং লাগি থাকে, আকৌ এইবোৰ সমস্যা। চৰ্দি।
আৰু নতুনকে বনাই থকা নামঘৰ মানে। প্ৰত্যেক জেগাতে ফেন নাই ন'।
অ'
আকৌ ফেন থাকিলেও বেছি মানুহৰ য'ত হয় ত'ত আকৌ গৰমটো বেছি যে।
অ', সেইটোৱে হয়',।
সেইকাৰণে মানে প্ৰব্লেম হয় গৈছে। মানুহ খিনি, গোটেই মানুহ খিনি যিমানখিনি মানুহ গৈছে মানে।
উম',
চবৰে কিবা কিবি নহয় কিবা এটা সমস্যা হৈছে।
উম', উম',
বাকী মইহে আৰু মোৰ লগৰ এজনে যোৱা কথা আছিলে।
অ',
কিন্তু এতিয়া এই যি অৱস্থা হৈছে মানে গা বেয়া মাথা বিষ চুক। বিষে তাৰো মানে একেই চকু-তকু বিষ হৈছে।
অ', ধূলি চাগে আকৌ।
এৰা ধূলিও ইমান নাই দেখোন পকা ৰাস্তা আজিকালি কেঁচা ৰাস্তা ক'ত আছে।
হয়', বাৰু।
ধূলি কথা নহয় জানো পাই কেলে চকু-তকু বিষাইছে হব মাথা বিষ।
অ', তাৰপিছত আৰু। নাই ভাত এ' হ'বহে দেউতা বাহিৰলে গৈছে গা ধুবগৈ।
অ', অ',
তাৰ পিছত আহি পেলাই ভাত খাম আৰু চবেই।
ভাত তাকে কিহে বনাইছে আজি ভাত?
আজি ভাত এ' খিচিৰিহে কৈছে নেকি চৰায়বিন-তৰায়বিন দি।
অ', অ', অ',। ঠিকে আছে খিচিৰ। আমাৰতো সেই প্ৰসাদ যে আনিছিলে, সেই প্ৰসাদ মানে এনেকে। চাতনী বনালে।
অ',
তাৰ পাছত আকৌ মচু মাহৰ দালি। অ', আৰু জিকা সিদিনাখন বজাৰ লৈ পেলে জিকা অলপ কিনি আনিলো গে।
অ', আলু- আলু গুটি পিটিকা লৈ ল'ব লাগে লগত।
আলু গুটি পিটিকা লৈ ল'ব লাগে তাকে।
আমাৰ যে আলু পিটিকা নাই বাৰু, হলেও মানে তেনেকে খাই ভালে লাগিলে আৰু গা' চা' ভাল নাই যে সেইকাৰে ভাত খাবলৈ মনে নগ'লে।
অহ',
আজি মোৰ লগৰ এটা বৰ জমনি কথা এটা কলে।
কি হ'ল?
যেতিয়া মানুহ মৰি যায়।
অ',
তেতিয়া মানুহ মৰিয়ে যায়।
অ', সেইটো কি কথা।
যেতিয়া মানে মানুহ জীয়াই নাথাকে।
অ',
তেতিয়া মানে মানুহ মৰি যায়।
অ',
তেজি মানে মোক কথাটো কথাটো মোক কলে মই শুনিলোঁ। শুনি পেলাই মানে যথেষ্ট আমি এইটো হাঁহিলো। তাকে বোলো তোকো কও জক তো, মানে সি বেলেগ এটা তৰিকাত গৈছিলে।
অ'
মই ধৰ তোক এতিয়া বুজাব পৰা নাই কিন্তু তেনেকুৱা কথা এটা ক'লে।
বাকী তোৰ মামাৰ লগত কথা বতৰা পাতিলি নাই। মামাৰ লগত।
অ' মামাৰ লগত পাতিলোঁ পাতিলোঁ তাৰ পিছত মই তাক ক'লো বাৰু গোটেই কথাখিনি।
অ'-
তাৰ পিছত সি- এ সেইটোয়ে কথা বুলি কলে আৰু মোক যে সেইটোটো সেইটো কাৰণে চাগে এনেকুৱা হৈছে।
অ'
তাৰপা মই কলো বোলোঁ তাকে, চিন্তা লাগি গৈছে।
অ' এতিয়া সেইখিনি কাম খিনি বাকী থকা কাম খিনি চাফা কৰ কথা কৈছে নেকি।
নাই নাই সেই বাকী খোৱা সেইখিনি কথা একো কোৱা নাই মোক। মোক ক'লে বাৰু হ'ব দে বুলি কৈ পেলাই কাটি দিলে মানে ফোনটো।
অ' অ' কিবা চাগে ব্যস্ত আছিলে চাগে
ব্যস্ত ব্যস্ত মানে মই তাক সুধি লৈছোঁ যে কিবা কাম কৰি আছোঁ নেকি বোলে।
অ'
তাৰপাছত আকৌ মই কাইলৈ কাম এটা কৰিম বুলি ভাবিছোঁ মানে-
কি ভাবিছ।
নতুনকে আকৌ' এটা ধোৰা আমাৰ ইয়াতে ওচৰতে খুলি লম বুলি। তেতিয়া গম পাই যাম গোটেইখিনি খোল খাব নে নাখায়।
অ গম পাবি।
অ' মই দাদা এজনৰ লগত পাতিছিলোঁ মানে আজি নামঘৰতে।
অ' কি কৈছে।
তেনেকে পতা নাই মই কৈছিলোঁ যে, সেই মই এনেকে তেনেকে। খুলিব লাগে এ খুলিব পৰা হ'ব নহয় অনলাইন চলিব নহয়। অ' কৈছে পাৰিম আহিবা তুমি কাইলে মই থাকিম।
অ'
ঠিক আছে এতিয়া যাম। আৰু-
অ'-
মই জনাত তেনেকুৱা দিগদাৰ হব নালাগে আৰু।
অ' অ' দে ঠিকে- এতিয়াতো হ'ব নালাগে তথাপিও মানে কি আৰু দাগ এটা থকাতকে নথকা ভাল।
সেই নথকাতটো ভাল কিন্তু এতিয়া যদিহে লাগিটো আছে যদি লাগিবই যদি হে ইয়াত যদি হৈ যায় তেতিয়া মই ভাবিছোঁ সেইটো বন্ধ কৰিয়ে দিম নেকি।
নহয় বন্ধ নকৰিলেও তই অফলাইনত ব্যৱহাৰ কৰি থাকিব পাৰিবি নহয়।
অফলাইনত ব্যৱহাৰ কৰি থাকিব পাৰিম কিন্তু কেতিয়াবা যদি কিবা- অ' বস্তু যদি চাবমিট কৰিবলগীয়া হয় তেতিয়া আকৌ' তোৰ ধৰ প্ৰব্লেম আহি যাব ন।
অ সেইটো হয় কিন্তু তই মানে এ অধিক তাত জমা ৰাখিব নোৱাৰিবি আৰু।
সেইটোৱে সেইটোৱে কিন্তু এতিয়া ধৰক অনলাইন যদি নচলে যদিহে- এনেই নৰ্মেলি চলাবলৈ হ'লে তেনেকনো কেনেকে চলাম অধিক থাকিলে ধৰ, - আমি এনেকে উলিয়াই মেলাই গৈ থাকিব পৰা হব ন।
অঁ, হয়।
সেইটো হলো থাকক আপত্তি নাই নহয়, ত এতিয়া বন্ধ কৰি দিয়াতকে থাককচোন বাৰু কি হয়।
উম উম, এতিয়া এনে কিমান হৈছে এক দুই।
নাই নাই এতিয়া নাই মানে মই হেৰি বেলেগত থৈ দিছোঁ।
অ অ, তেতিয়া ঠিকে আছে।
সেইটোৱে, আৰু এতিয়ালৈকে মই প্ৰব্লেম পোৱা নাই মানে।
অঁ।
চব ঠিকে ঠাকে চলি আছে।
উম, তাকেহে। এ নহয় আমি অলপ বেছি ভাবিও লওঁ। কিন্তু নে ভাবিবলগীয়া কথাও বাৰু এইটো।
অঁ।
অ মই দুপৰীয়াখনৰ অলপ চিন্তা কৰিলো, তাৰপা চচিয়েল মিডিয়াতো অলপমান চালো।
অ।
মানে এনেকুৱা এইটো এটা, অকণ সাধাৰণ কেছে বাৰু।
ময়ো চাইছিলোঁ আৰু এনেকুৱা মানে মই ধৰ বহুকেইটা ভিডিঅ পালোঁ।
অঁ।
যে এনেকুৱা প্ৰব্লেম বহুত আছে, আৰু কেনেকে এইটো চাই চাবলৈ দিলে তাততো মই একো ধৰ হেৰি নেপালো, সেউজীয়াই হৈ আছিলে।
অঁ অঁ, মই দেখি পাইছো বাৰু তাত।
উম, ময়ো ইমান এটা বেছি কে চিন্তা কৰি থকা নাই কাৰণ সেই কামখিনি চলি থাকিলে মোৰ আপত্তি নাই ন।
অঁ, আপত্তি নাই।
অঁ, গতিকে থাককচোন এনেকে কি হয় হৈ থাকক বাৰু। বাকী যি হয়তো সময়ত হ'ব লগাটোতো সময়ত হ'ব।
হ'ব বাৰু।
সেইটো কাৰণে।
বাৰু হ'ব দে, সেই আমাৰ মানে ভাত বাঢ়িলে খিচিৰি।
অঁ অঁ, তেতিয়া হ'ব দে।
অঁ হ'ব।